হেল্ল' কি কৰি আছা
মই এয়া বনাই আছো
অ চাহ তাহ খালা নাই
চাহ খালো বাৰু
অ মই খালো খালো খেলিব নগলা আজি
ত গৈছো
অ কি ফুটবল খেলি আছে নিকি ফুটবল খেলি আছে নে ক্ৰিকেট
ফুটবল তু কি বুজাই
হা
তাকছ
নাই বজাৰ গৈছিলো এপাক অ সেয়া। কি ভাত বনাইছা?
ভাত নাখাং মই উম
অ তোমাৰ চামটো অহা নাই অকমান।
এতিয়া
মোবাইল টো ওচৰলৈ আনা চাউডটো অহা নাই।
এতিয়া আহিছে।।
অ' এতিয়া আহিছে।
ৰ মই হেডফোনদাল লগাই লও।
বাকী ঘৰ ফালে ভালেই।
অ এতে
অ' পঢ়া শুনা কেনেকে চলিছে।
পঢ়াই নাই।
কিয়?
উ এ মনে নোযোৱা হল বোৰ
অ' পঢ়িব লাগে এই বাৰ হাইছেকেণ্ডাৰী নিদিবা জানা।
উম,
অহ,
তোৰ কেনেককাে চলিছে পঢ়া শুনা।
মোৰ ঠিকে থাকে আৰু।
পঢ়া শুনাই চেচ কৰি দিছে।
উম, পঢ়া শুনা বোলো কৰিবই লাগিব অকমান। তেতিয়াহে কিবা কিবি কৰিব পাৰিম নাঙা উম, এ মই তোমাক কথা এটা কাৰণে ফোন কৰিছিলো বোলো।
কি?
এ মই বোলো বিজনেচ এটা কৰো।
কি বিজনেছ
মই তোমাৰ গাহাৰি কেইটামান আনিম বুলি ভাবিছো।
গাহৰি।
অহ,
পাৰ আনিবলে টোহটৰ জেগাও আছে
জগা আছে আ। মানে মই হৈছে পাৰ্টনাৰশ্বিপত খোলো নেকি?
অহ,
খুলিবা নেকি মোৰ লগত।
হাই ছেকেণ্ডেৰী টো আহি আছে বহুত হাই ছেকেণ্ডেৰী পাছত কৰিব পাৰি।
অহ, সেই আৰু।
লগত অহা চন টো ঠিক কৰি লও কোৱিফিকেশ্যন বিলাক লাগে না।
উম,
পৰীক্ষাতো পাছ কৰাৰ পিচত ইণ্টাৰনেট মাৰ কাম চলাও । ।
কয় টাকা।
হায় চেকেণ্ডেৰী এবাৰে আহিব।
অ'। বাকি তুমি এনেই কি কৰিম বোলি ভাবিচা হায়াৰ সেকেন্ডারি পাছ কৰি?
বি ফাৰ্ম পঢ়িম।
অ'।
কাম আৰু কিবা । এপ্লাই কৰিম।
অ'।
তয় হায়াৰ
অ' দিম তাকে হায় সেকেন্ডারি পাছ কৰি লওঁ।
উম।
হায় সেকেন্ডারি পাছ কৰি পেলাই দিম আৰু ইহতক তাকে। এবাৰ ওঠৰ বছৰ সোমাইছে অ' এবাৰ বছৰ সোমাইছেহে।
অ' প্যান কার্ড বনালি?
প্যান কাৰ্ড বনোৱা নাই। বনাবহে লাগিব মই পান কাৰ্ড তোমাৰ হৰি, চেৰি এনচিল চেনয়িল বনাই লম একেবাৰে।
আধাৰ কাৰ্ডটোৰ লিংক আছে নাই?
কিহত এ' সেইটোহে নাই সেইটো কৰিবই লাগিব।
সেইটো কৰিবলৈ যাওঁতে ওলাবি নহলে পান কাৰ্ড ত' বনায় আনিবি ।
অ' এনে, এনে আমি মই এনে বেলেগ দোকানত কিমানলৈ নাজানো এই গিটুমনিৰটাত মই কৰিছিলো। আমাৰ মানে বায়ে কৰিছে।
অ'।
বাৰ কিমান টকা লইছিলে জানো কমতে হ'ল।
আধাৰ কাৰ্ড এপলাই কৰা মানে আধাৰ কাৰ্ড নামবাৰ তেৰ লগত । এখ কিমান টকা হয়।
অ'।
এই এইও নেকি?
প্ৰসাৱা কৰে বোলে বোলা
মানে এপ্লাই
অ' এপ্লাই কৰিব পাৰি বোলা।
তাতে কিবা পান কাৰ্ডৰ অফিচ এটা ।
অ' এতিয়া তাঁতে গৈ বনাই আনোগে নেকি?
তাকে ভাবিছো মই।
ইয়াত থাকিলেতো এনোও কিবা এটা খাব সিহঁতে।
এনেও খাব অ'।
তাতকৈ আমি তাতে গৈ পেলাই বনাই আনোগে কমতে হ'ব।
অ' ময়ো চাই লও মানে এপ্লাইত। কৰা কথা কি আছে ন কথা
সেইটোয়েতো।
হুম, হুম
কেনেকে?
হাঁ
ঘৰত
ঘৰত ঠিকেই থিকে আছা অ' গেম চেম খেলা নাই
গেম খেলি আছো পাঁচটা সেই টুৰ্ণামেণ্ট আছে টুৰ্ণামেণ্ট খেলিম ৰ
অ',
জানো কিবা মানে প্ৰথমে তেজপুৰত চিলেকশ্যন হও তেজপুৰত যদি পাওঁ অসম হয়
কোন কোন তোমালোক চাৰিটা হোৱা
উম মানুহ চাৰিটা নীপ মই নুপুৰ আৰু হুচন
অ',
খেলো আৰু এনেই থকাতকে খেলিব পাৰি যেতিয়া
সেইটোৱেই টো অ', এ মই গেমডাল নেখেলা হলো মোবাইলডাল লেঘাই নাই লেগাব লয় আৰু বেটেৰীডালো সোনকালে মানে বৰ চাৰ্জ সোনকালে তানে
বেটেৰী চাৰ্চ তানে বাৰু দেইনিজেই জানো মোৰটোত মানে বেছি ৰাফ ইউজ কৰিলে টানেই
পিছত মোবাইল ডালো বেয়া হ'বগৈ
সেইকাৰণে মানে পইচাই ভাল খেলিব পাৰিম
অ', নাই ম‌ই বেলেগ এটা মোবাইল কিনিম নহয় পইচা পালে হাই চেকেণ্ডেৰী ছাই চেকেণ্ডেৰী পাছ কৰি পেলাই ভাল মোবাইল এটা ললে আৰু তেতিয়া তাতে খেলিম আৰু
অ', ভাল মোবাইল এটা কিনাৰ পিছত খেলি থাকিব পাৰি এই ছেকেণ্ড হেন্ডৰ কিছুমান ভাল মোবাইল পাই দেই
ছেকেণ্ড হেন্ড পাই বাৰু অ',
চুপুদাই সিদিনা ন হাজাৰ টকা কি নাথিং থ্ৰি এটা ল‌ইছে মোৰ লগৰ লগৰটোৰ নিচিনা ন
ন ন হেজাৰ নে
উম মোবাইলত তোৰ দাম এনে প পঁচিছ হাজাৰ মানে পৰে
অ',
ন হাজাৰতে পাই গৈছে কথাই নাই
অ'
ন হেজাৰ ঠিকে পাইছে মোৰ সিদিনাখন এটা ক'লে হেৰি টকা চাৰি হাজাৰ মান দে পকো এটা আছে সেইটো লৈ ল
পকো নলবি
অ' মই বোলো মো তা পইচা পাতি নাই নহয় এতিয়া
এ পকো নলবি পকো ফটোৱা মোবাইল আমাৰ আছিলে দাদাৰ আছিলে তাৰ পৰা বোমাক দিলেহেতো তাৰপৰা মায়ো আছিলে মাটো বায়ে লৈ আছে এতিয়া ইমান মান ভাল নহয় এই তেনে কি প্ৰকো মানে কম দামত কম দামতে মানে হেভি হেভি প্ৰচেচাৰ দি মোবাইলটো মানে মোবাইলটো মানে পাছত হেয়ি হৈ গল
অ', হেটো
মানে গৰম হ'ব কিবা হ'ব চাৰ্চ যাব লেগাব বহুত প্ৰব্লেম দিয়ে পকো
উম
হে
এনেকে খানা এটা খাব লাগিছিল আৰু
খানা এটা খাব লাগিছিলে অ আৰু পানীও বাঢ়ি আছে নহয় এতিয়া
এইদম দেখিছ ন এই ভাল কোঙৰ যে মানুহটো যে সেইখন
অ অ চকুতো চ ম ফটোখন খিনা অকণমান আগতে কোনোবালে দেখাইছিলে
অ মইি চ যেনেে কাল
মুগ্ধি মুগ দি দি ম ম মই
মহ্তত নাই মই ৰখা নাই নাচালো এই কলপতাত কল্পতাৰ লগৰ
অ গম পাইছো
অ দাদা এ খাপ দেখাৰ বিষ্ণুদ আছে
হা
বিষ্ণু দাত আছে
আহ অ অ
এই পুখুৰলৈ যাাম না যাওঁ কথা পাতি
হা
পুখৰা ল গুছাম নাই
এই তাপাই আহিছো আকমাৰতে এ মানে মই অ মানে আন্তামানত আহি পাইছোহে
অ তুমি কেইটা বাজিলতিয়া
এইটোয়া চায়ন্ত
আচ্ছা
হা
হম হুম হুম হ হ
ঘৰল থাকে গল মানে ঘৰল থাকে এন লাগে
আমত ভ ক ম
আৌ গাঁৱতো ওলাই ঘুৰিব লাগে এ এডাল জেগাই
ম নে খেলে গও গৈ আছো খ
মই আকৌ খেলিব যাবলৈও ইহঁতে ে বেয়া এতিয়া টিকলু ভৰিডাল যেনেকে হেৰি হল
অ শিকলো হয় বাৰু ত পোৱালিখানে ৰাগ খেলাব
উম কেনেবাকৈ এনে এনেো ভগৱানে নকৰাক এনেই কিবা কিবি থেং চেং এটা ভাঙি যাওক
অ ধুনিয়টা ব
অ
তাৰ পিছত ধুনীয়া হৈ গ'ল আৰু বোলে।
অ পইচা-পাতি এতিয়া নাই কেলা কেনেবা কে অ
মোক লাই লাইচেন্স খন ওলোৱাৰ পাছত মোক লাইচেন্স খন উলিয়াব লাগে লাইচেন্স খন কথা নাই আৰু।
অ মই লাইচেন্সখনৰ কাৰণে পইচা গোটাম এতিয়া আৰু।
উম চাৰে ছয় হাজাৰ মান ল য
মই তোমাৰ পাঁচ হাজাৰ মানত মই এখন পাঁচ হাজাৰ মানত আমাৰ হৃদয় কৰাইছিলে বোলে।
অ
এই আমাৰ যে এইটো জিতেন চক্ৰৱৰ্তী কোন যে এইটো?
এইটো যে জিতেন চক্ৰৱৰ্তী যে এইটো এইটো যে কোন আছিলে মাজুটো যে
অ' অ' সে সে কৈছে স কটা কৰাৰ কথা কৈছে, সি চাৰে ছহেজাৰ মানে লয়।
চাৰে ছয় হেজাৰ?
উম।
পাঁচ হাজাৰতে কৰা যায়।
আহ। মই কিবা এটা কৰিব লাগিব ৰখা। এ এনেই ভয় লাগে নহ'লে বা পুলিচ-চুলিছে ধৰা বুলি।
অ'।
ইম্পৰ্টেণ্ট।
আহ।
পুলিচে ধৰিলে আৰু উম গ'ল আৰু গাড়ীও যাব।
গাড়ীও যাব ও।
উম হম হ হ কিমান টাইম কথা পাতে?
হা?
ইয়াত কিমান টাইম হয়?
বাৰ মিনিট।
নিজে কাট খাই যায় ন?
উম বাৰ মিনিট দহ ছেকেণ্ডৰ পিছত।
এই এইটো হেৰি বিশটা নহয় ত্ৰিশটা কল কৰিবই পাৰি। বোলা, মই আজি মই আজিও দুটা মাৰিলে নহয় ৰিজেক্ট, মানে এতিয়া এইটো হ'লে কেইটা হ'ব দুটা হ'ব নেকি?
অ'।
ৰিজেক্ট মৰাতো ঘূৰাই পাই জানোঁ?
অ' পইচা পাই যাবা।
পাই যায় ন?
উম।
উম উম পালে ভালে বোলো।
উম। বাকি চাহ তাহ খালি?
চাহ